হেল্ল, অ কোৱা, সেয়া মই কচি চিংৰ পৰা ওলাইছো ক্ৰিকেটৰ।
অ তোৰ আজি কেনেকুৱা গ'ল কচোন বাৰু তোৰ খবৰ খাতিতো বহুত দিনৰ পৰা পোৱাই নাই?
এ মই নম্বৰটো খোলালো নহয়।
হ'লেও ত মানুহটো কি ঘৰত নাথাক নেকি যেনি তেনি বগাই ফুৱ যে মই তোক এতিয়া বিচাৰিছো সেইদিনাখন ঘৰলৈ গৈছিলো ঘ ঘৰতো পোৱা নাই?
মই এতিয়া ঘৰত নহ'লে মই টাউনতহে থাকো।
অ, টাউনত পালিগি তেতিয়া তই। কেলে কিবা পঢ়িবলৈ গৈছে নে নাই এনেইহে আৰু।
না না হাই ছেকেণ্ডেৰীও হৈ আছো, তাৰপিছত ক্ৰিকেটৰ এইটো কচিংটো লৈ আছো।
অ ক্ৰিকেটৰ কচিং লৈ আছ নেকি? বাৰু ঠিকে আছে তাকে যি কৰিছো ভালকে কৰিবি নহলে কিন্তু আকৌ এনেই, পইচা পাতি সোপা বৰ কৰবাত গৈ পেলাই লাভ নাই আকৌ।
সেইটোৱে।
আৰু ভালকে পঢ় পৰীক্ষাবোৰতো এদাই হ'লগে।
নাই নাই ঊনত্ৰিশ তাৰিখে হব।
অ অ অ বাৰু ঠিকে আছে, তেতিয়া হেৰি নহয় এইটো
এয়া মই টমটম খন ত ভালে ৰখি আছো আহিলে যাম আৰু।
অ তাৰ পৰা সেই নহয় আমাৰ ইয়াত বক্তৃতা অনুষ্ঠান এটা বিছিনা গম পোৱা নাই।
কেতিয়া?
এইটোৰ ডেটটো মই পাহৰিছো মই তোক কম বাৰু।
অ অ।
তাকে মই বোলো তোক মই আগতীয়াকে জনাই থওঁ তোৰ হেৰি বিষয়টো হৈছে প্ৰাকৃতিক সমস্যাৰ ওপৰত মানে কিবা আলোচনা আৰু।
গম পাইছোঁ।
তাকেতো বিষয়বোৰ চাবি ভালদৰে নাজানিলে মোক সুধি লবি মইতো শিকাই মেলি দিম আমাৰ কমিটিয়ে পাতিছো গো গতিকে তই আহিলে ভালকে এটা বক্তৃতা দি থৈ যাবি। তই ত আগৰ পৰা বক্তৃতা চক্তিতা কৰি থাক ন?
অ কওঁ বাৰু।
তোৰ দেখিছো গোটেই সেই চৌকেচট গোটেই মেডেলে মেডেল যেতি তেনি।
অ হয় হয়।
গতিকে তোৰ মই
সেয়া এই ব বক্তৃতা টো মানে সেয়া সেই খেলৰ পৰাহে বেছিকে আহিছে।
খেলৰ পাহে বেছিকে আহিছে নি? এই এনেই খেলে বা খেল মহাৰনৰ খেল খেলছিল নাই?
খেল মহাৰনত নাই যোৱা এবাৰ মানে মোৰ সেই টুৰ্ণামেণ্ট এটা চলি আছে ক্ৰিকেটৰ।
অ।
এই আকৌ এইকেইদিনত মানে তেজপুৰত হ'ব। তাত প্ৰাইচ মানি মানে তোমাৰ পঞ্চাশ হাজাৰ।
অ প্ৰাইজ মানি মানে সেই টিমত টিমত দিব ন?
টিমত।
অ
তাত যদি জিকিব পাওঁ মানে অলপ মোৰ কাৰণে ভাল
ঠিকে আছে ভালকে ট্ৰাই কৰ কেলে নিজিবি আকৌ।
সেইটোৱে বাকী মই বাকী দলটোৱে ভাল খেলিলেও কথাই নাই।
সেইটোৱে সেইটোৱে।
অ
তাকে বাকী হেৰি নহয় এতিয়া তই ৰুমত অকলে আছ নে নে তোৰ লগৰ কোনোবা আছে?
লগৰজন আছে বাৰু হলৌ লগ আজি মই মানে সেই জেঠাইঁতৰ ঘৰলৈকে যামগৈ বুলি ভাবিছো। আছে মানে আজি তালৈকে যাম মাতিছে মানে
অ যাবি ওচৰতে যদি জেঠাই ঘৰ মানে কি গম পাইছ নাই যদি আঁতৰত মানে থাক ন তেতিয়া প্ৰায় পাৰিলে মানে নিজৰ যিবোৰ ৰিলেটিভ আছে বা নিজৰ সম্পৰ্কীয় কোনোবা মানুহ থাকে ত তাতে থাকিবিগি গম পাইছ। নাই, আজিকালি মানে অকলে অকলে থকাতটো এটা বিপদজনক কথা আহি পৰিল আৰু তই টাউনতহে আছ।
অ গম পাইছো।
গতিকে চাই চিতি পেলাই থাকিবি আৰু নিজৰ মানুহৰ ওচৰত থাকিবি কথা মানে।
এ একেবাৰে ওচৰত বা হঁতৰ ঘৰ আছেই জে জেঠাইহতৰ আছে পৰিয়ালৰ আৰু ধেই মানুহ ঘৰ।
অ গতিকে কিবা এটা অসুবিধা হলেও সিহঁতৰ যাতে কণ্টেক কৰিব পাৰ সেইটো ব্যবস্থা কৰি থবি। আকৌ এইটো এতিয়া কলেজলৈ স্কুললৈ মানে অহা যোৱা কৰা নে ভালকে অহা যোৱা কৰিবি।
অ ভালকে কওঁ বাৰু অহা যোৱা চাই মানে মই ভিতৰ ভিতৰুৱা ৰাস্তা দি হে যাওঁ পতকে পাইগে।
অ সেই ভিতৰ ৰাস্তাতে যাব আজিকালি সেয়াই এতিয়া তই আমাৰ দেখিছ নাই আমাৰ এখন জেগা মেইন ৰোড মানে সপ্তাহত কতটা এক্সিডেন্ট হ'ব তো গণি গণি শেষ কৰিব নোৱাৰ গতিকে এনেকুৱা এটা দিনত মানে তই ভালকে চলিব লাগিব নহ'লে দিগদাৰ আছে।
তেতিয়া আজিকালি এক্সিডেণ্ট বিলাক গাড়ী মটৰ বেছি হোৱা পা বেছি হ'বলৈ লৈছে।
সেইধৰণে গাড়ী মটৰ বোৰ বেছি হৈছে আকৌ গাড়ী মটৰবোৰ চলোৱামানুহবোৰ তই যদি এতিয়া ভালকে যদি গৈ থাক তথাপিতো তোক পিছফালৰ মানে খুন্দয়াই দিব।
অ হয় দেখিছো মানে আজিকালি হ'লেও গাড়ী মটৰটো বেছি হ'ল যে বহুতে মানে এই বহুত স্পীডত চলাব লৈছে ন। আৰু সেই নিজ যে ভালকে গৈ থাকিলেও বেলেগেও পিছফালৰ পৰা মাৰিবহি
এ পিছৰ পৰা শুনিবলৈ এতিয়া আমাৰ ওচৰতে আমাৰ চিনাকি কট মানুহ এতিয়া মোৰ লগৰ লোৱা এটা শুনিবি এইটো আজিৰ পৰা চাৰিটা বছৰ আগ আটো বহাগৰ বিহু মানে সিহঁতে কি কৰিলে এই আমাৰ ঘৰৰ ওচৰতে এইটো ফাংচন আছিলে, ফাংচন আছিলে সেই ফাংচন চালে চাই পেলাই মানে এতিয়া বহাগৰ বিহুত মানে কি আৰু যেন তেনি ফাংচনে ফাংচন ন। তাৰপৰা সিহতেৰ মানে আৰু বেলেগ এ জেগাত মানে আমাৰ পৰা অলপ দূৰ আৰু এই মেইন ৰদে দি যাব লাগে। তাত মানে তটো ফাংচন পাতিছিলে। তাৰ পিছত তালৈ বুলি সিহঁত দুইটা গুচি গ'ল গৈছিলে তিনটা তাৰ পিছত এ আ বাটতে ঘৰত নমালে নমাই পেলাই বাকী সিহঁত দুটটা ত উঠি গুচি গ'ল এই যিটোৱে বাইক চলাই গৈছিলে মানে যিটো বাইক চলাই গৈছিলে তাৰ লগত যিটো গৈছিলে।
উম
মোৰ লগৰ হয় একেলগতে আমি পঢ়া তাৰ পিচত সি আকৌ সেই ফাংচন চাবলে নাযাও বুলি কৈছিলে। কিন্তু সেই বাইক চলাই গৈছিলে সি যুঁজৰ বস্তি লৈ গ'ল তাৰ পৰাৰা নি পেলাই কি হ'ল গম পা এই ৰাতি গৈছিলে আৰু মানে অকমান সেই ৰাগিয়াল বস্তু খাই আছিলে
অ গম পাইছোঁ মানে
অ গ'ল গৈ পেলাই সেই গছ এছজোপাত খুন্দিয়ালে খুন্দিয়াই বলে মোৰ লগৰটো মানে একদম বহুত বেয়াকে ইঞ্জৰিত হ'ল তাৰ পিছত ইঞ্জুৰি হোৱাৰ পিছত তাক গৈ পেলাই মেডিচেনৰ মেডিকেলৰ আই চিউ ত থ'লে থোৱাৰ পিছতো এসপ্তাহ মান থাকিলে তাৰ পিছত ঢুকাই থাকিলে
অ আঘাত প্ৰাপ্ত হোৱা পাছত নহঁ
অ আঘাতপ্ৰাপ্ত হোৱা পাছত মানে বহুত বেছিকে আঘাতপ্ৰাপ্ত হল সেইটো কাৰণে সেই সি এসপ্তাহৰ পিছত বহুত বেয়া লাগিলে কাৰণ সেই লৰা এটাই মানে সিহতৰ ঘৰত
হয় হয়।
আৰু আমি একেবাৰে সৰুৰ পৰাই একেলগতে পঢ়া গতিকে সেই তেনেকুৱা এটা এক্সিডেণ্ট যেতিয়া নিজৰ লগৰ নিজৰ চিনাকী মানুহ যেতিয়া হয় তেতিয়া মানে খুব ভয় লাগে।
এ আজিকালি কি কবা গাড়ী মতৰ বহুত হেৰি হৈছে উপদ্ৰৱ
উপদ্ৰৱ বহুত হৈছে আৰু তই শুনিবি মানে কিছুমান এনেকুৱা একাংশ এটা যুৱ প্ৰজন্ম মানে জন্ম হৈছে নহয় সিহঁতৰ চোলা দেখিবি সিহঁৰ নিজৰ গা চাইজতকে তিনি গুণ ডাঙৰ
উম হয়।
পেন দেখিবি তাত দুটা মানুহ সোমাব পাৰিব সেইটো পেনত আকৌ মানে সিহঁতে পেন্টো পিন্ধাৰ পিছতো এহাত মান দীঘলেই হৈ থাকে।
তাকেহে আজিকালি এনেকুৱাবিলাকে পিন্ধিব লৈছে আৰু চবেও
অ তই চুলি ৰং দেখিবি সিহঁতৰ গোটেই মৰা পাত চুলি ৰঙতো ৰঙা দেখিবি নীলা দেখিবি মানে গোটেই ফাকুৱা খেলি থাকে মানে সিহঁতৰ চুলি বুলি এই সপ্তাহত যদি তই ৰঙা দেখ অহা সপ্তাহত আকৌ মানে নীলা সেউজীয়া সেইবোৰ দেখিবলৈ যাবলৈ আছোঁ।
আহ হব
তাৰ পিছত আকৌ কি কৰিব সেই সিহঁতেৰ যিবোৰ বাইক লব সেই বাইক কি আকৌ সিহঁতৰ যি ওজন তাতকে সেই শত গুণ ওজনৰ এখন এখন বাইক ল'ব
হয়
তই চাবিচোন যিবোৰ বাইক লয় সেইবোৰ বাইক সিহঁতে কণ্ট্ৰলেই কৰিব নোৱাৰাৰে এই চুলে তই ক'ৰবাত গৈ পেলাই পাইগে সেই তেনেকুৱা কিছুমান বাইক লৈ মানে কণ্ট্ৰল কৰিব নোৱাৰে অভদ
অ আজিকালি ওখ ওখ এই ডাঙৰ ডাঙৰ চকাৰ ওলাইছে নহয় এই বহুত এইবিলাকে ত উ মানে উ মানুহক সেই বিপদহে কৰিছে।
হয়, হয়।
সেই তান্ডৱ হে কৰা নিচিনা লাগে ল'ৰা ছোৱালী বিলাকে।
অ তহ আকৌ এতিয়া যিবোৰ লৰাই ধৰ বাইক বোৰ লইন সেই মাক বাপেকহতৰ পইচা লয় কিমান কষ্ট কৰি মাক বাপেকে পইচা ঘটে। কিন্তু সিহঁতে মানে। সেইবোৰ কথা চিন্তা নকৰি সিহঁতৰ মানে তই চাবি সেইবোৰ চব প্ৰায়বোৰ নিবনুৱা।
অ হয় হয়। মানে এই এই ভাল মানুহক কোৱা নহয় কেন অহ। সেই হে এইবিলাক এই দুখীয়া ঘৰৰ মানুহহে বেছি উৎপাত্ত আজি কালি।
অ দুখীয়া ঘৰ মানুহ মানে সেই কি হয় কথাটো শুনি পাইছে। ধনী ধনী ল'ৰা বুকৰ বহুত আশাটো মানে উচ্চাকখিলো বেছি সিহঁতে এতিয়া। ভিৰদা। ক'ৰবা যদি আজিকালি ছ'চিয়েল মিডিয়াত পাই যায় সিহঁতে দামী দামী বাইকবোৰ দেখি দেখিবলৈ সেইও ওশ পিছ টকা লাগিবোৰ। সিহঁতে সেইবোৰ কিনিবলৈ মন। মানে নিজৰ ঘৰৰ মাটি বে বেছি হলেও সিহঁতে বাইক এখন লোৱা সপোন দেখে।
হয়।
সেই তেনেকুৱা বাইক বোৰ লৈ পেলাই মানে অভদ্ৰামী কৰি পেলাই গোটেই ৰাস্তাই, পথে যিমান বোৰ মানুহ থাকে, সেই মানুহ তেওঁলোকক মানে খুন্দিয়াই থৈ যায়। এতিয়া মই মোৰ নিজৰে খুৰা এজন কি হ'ল, সেইদিনাখন সেই মেইন ৰাস্তা দি মানে খোজকাঢ়ি গৈ আছিলে।
হয়।
মানে কু-কুকুৰটোৰ লগত গৈ আছিলে কুকুৰ চৰাই আছে ত মেইন ৰাস্তাটো কাষতটো এডাল বগা লাইন থাকে ন, ফুটপাতৰ গতে খোজকাঢ়িবলগীয়া তাৰ পিছত সেই খোজকাঢ়ি গৈ থাকোঁতে তোৰ সেই, হেৰিয়াৰ যি ফালৰ পৰা মানে খোজকাঢ়ি গৈছিলে তাৰ পিছত পিফালৰ পৰা ল'ৰা কেইটামানে বাইকখন লৈ পেলাই, ইমান জোৰত গ'ল এই কুকুৰটোৱে মানে খেদি আহিছিলে।
উম
অকমান মানে ভোককে কৈছে তো সিহঁতে সেই এ এ এক্সলেট ডাল একদম বেছিকে কৈ দিয়ে নহয়, আৰ পি এম নে কি বুলি কয়?
অ-অ, গম পাইছো।
সেইটো দি দিলে, সেই কুকুৰটোৱ পতকে ভয় খাই খেদি আহিবলৈ লওঁতে পিছফালৰ পৰা আহি থকা মানে তো বাইক এখনে কুকুৰ টো একদম মহতিয়াই- মহতিয়াই পেলাই শেষ কৰি দিলে নহয়।
ইছ‌ ৰাম এ জীৱ জন্তুলৈ বেয়াহে লাগে পায়, আজিকালি ৰাস্তা কিনাত দিলেই কিবা এটা অঘটন ঘটেই।
অহ।
আৰু বেয়াও লাগে, কুকুৰ-চুকুৰলে ন মানুহে পোহা।
সেইটোৱে, কিমান মৰমত সিহঁতে কিমান টকা ভাঙি পেলাই কুকুৰটো পোহে, কিন্তু নিমিখতেতো কুকুৰ কুকুৰটো নাইকিয়া হ'ল গ'ল।
সেইটোৱে-সেইটোৱে।
তই এতিয়া চাবিচোন তই টাউনত আছ, টাউনৰ পৰা যেতিয়া ঘৰলৈ আহিবি, বাটত যদি তই যদি ধৰ বাইক লৈ বা গাড়ীতে যদি আহ নহয়, দেখিবি বাটত। কুকুৰ এটা বা মেকুৰী এটা মৰি থকা ক'ৰবাত থাকিবই।
নাই। গম পাইছো, উম-উম, তেতিয়া মই ৰাস্তা কিনাৰত আহি থাকোতে, এইয়া টমটমলে ক'ত স্পীডত এখন গৈছে, বাইক এখনো
অহ।
উৎপাত এইবিলাক আজিকালি, আৰু তাতে কিনাৰত পোৱালি- সৰু-সৰু এই পোৱালি কেইটামান আছে, ভয়ো লাগে।
অ, তো
সাপকত বাইকৰ ঘৰৰ এইয়া এৰি ন, বাইকৰ গোটেই এ ইছপিত দি মাত-চাত লগাই লৈছে গোটেই।
অ, আজিকালি আকৌ চাইলেঞ্চাৰ এটা লগাই পেলাই একদম। আবাছ মানে তোৰ এক কিলোমিটাৰলে যাব লাগিব। লগাই থোৱা আছে তো গতিকে মানে সেই তেনেকুৱা এটা ক্ষেত্ৰত মানে আমাৰ মানুহলোকে কি হ'ল? সেই এ-এ পুলিচ প্ৰশাসনেও এতিয়া ধৰিছে নহয়, দেখিছ নাই আজিকালি, নিউজ বোৰত দেখিছ নাই তহঁতে?
দেখিছো-দেখিছো।
বিলাকে ধৰক তোৰ বাইকবোৰত বেছি চাউন দিয়ে, সিহঁতক পোৰা কাণত লগাই পেলাই পুৰা পকাই দিয়ে, সিহঁতৰ- সিহঁতৰ কাণ ফাটি যায় মানে।
গম পাইছো, দেখিছো অ।
এইটোৱে।
ভালেই কৰিছে, এনেকে শিক্ষা দিবও লাগে।
অ-অ, সেইটোৱে আৰু এইবোৰ বাইকাৰ বুকে এতিয়া এ নিজেতো মৰে-মৰে নিজে পৰে-পৰে, এইটো সেই বেলেগ মানুহবোৰকো খুন্দিয়া লৈ যায় নহয়।
উম, হয়-হয়।
একে তই যাওঁতে নে মনতে সাবধানে চলিবি।
হা?
তই মানে ক'বালে যাওঁতে, ওলাওতে-মেলোতে সাৱধানে চলিবি আৰু।
তাকেহে। বিজিহে ভয় হৈছে গাড়ী মট লাহে -ধিহে চলি থকাই ভাল -ভালকে।
সেইটোয়ে তাপা হেৰি নহয় তই এতিয়া কচিঙৰ পৰা ৰুমলে কি টমটমত যাবি নেকি?
হে যাবলৈ লৈছো আৰু।
কিন্তু টমটমো চাবি আকৌ টমটম খনৰ ড্ৰাইভাৰটো কেনেকে চলাই সেইটোও বহুত ডাঙৰ কথা আকৌ।
সেইটো লাহে -লাহে চলাই বাৰু দেই।
অহ, কাৰণ মানে তই এনেকুৱা কৰিবি টমটম ৰেগুলাৰটো সেইখনত কোনোবা কেইখনমানতো টমটমতো থাকি কিবো ঘূৰি পেলাই
নাই- নাই মই ৰেগুলাৰ এখনে বুক কৰি লৈছো।
অহ, সেইটোকে কৰিবি ৰেগুলাৰ এখনে যে সেইজনৰ লগতে গৈ থাকিবি মানে গম পাইছ নাই? তাৰমানে আজিকালি টমটম ড্ৰাইভৰ মুকে মানে কি সিহতৰ লাইচেঞ্চ নাথাকে নহয় গম পাও নাই?
অহ, নাইটো এই বেটেৰীৰ কাৰণে
অহ, বেটৰীৰ কাৰণে নাথাকে আকৌ তিনিচুকীয়া ইফালে ঠিক নাই এতিয়া যি বৰষুণ হৈছে
সেইট
কটো এই বৰষুণৰ সময়ত মানে গোটেই ৰাস্তাবোৰ পিছল হৈ থাকে যে পুৰা মানে তোৰ সেই টমটমৰ ব্ৰেক মাৰি ল' মানে পৈযোৱা চানস এটা থাকে ত' এতিয়া মই তোক কথা এটা কওঁ আমি যেতিয়া হায় ছেকেণ্ডেৰী প ক্ষা দিছিলো তেতিয়া আমাৰ ৰিলেটিভ লৰা এটা মানে কি হ'ল সেই ল'ৰাটোৱে মাকে কিবা বেংকলৈ গৈছিলে পইচা উলিয়াবলে বেংকলে জাওতে সেই টমটমখন পালটি খাই গ'ল হাতটো মানে তাৰ তলত সোমালে টমটমংখনৰ বদিটো তলত সোমালে
অহ
এতিয়া পৰীক্ষাআগত তা হাতটো ভাগি থাকিলে পিটেছ ট পিছৰ সেটো কাহিনী অহ। অহ, তাৰ পিছত পি টেষ্টৰ পিছত সেইটো কাহিনী তাৰ ইফালে তাৰ পৰীক্ষা সি সেইবছৰ পৰী ক্ষায় দিব নোৱাৰিলে কাৰণ কি এতিয়া সি যদি পৰীক্ষা দিবলৈ যদি কোনোবা বেলেগ এটাক যদি লৈও যায় অত দিনা পঢ়াখিনিতোতো সেই বেলেগতোৰ জোৰতে সি কেতিয়াও লিখাব নোৱাৰে।
নোৱাৰে- নোৱাৰে। নিজৰ যোনটো নিজে যোনটো অনুভূতি লিখিলে হেঁতেন সি অনুভৱ এতিয়া বেলেগেনো কি লিখিব সি কলেও কিবা থাকি যাব।
সেইটো আৰু তাতকেতো সৰু এজনেহে লিখিবলৈ নিব লাগিব গতিকে মানে সি সেই তেনেকুৱা ক্ষেত্ৰত এতিয়া তাৰতো এবছৰ এতাতো লছ হৈ গ'ল নহয় জানো
হয় - হয়।
চ' এটা মানুহৰ কাৰণে বহুত